হেল্ল'। হেল্ল'। হ। কি কৰি আছা?
কৰি আছা?
এ একো হোৱা নাই এনে আসুং বাহিৰতে ঘূৰি গৰম বেছি না।
দি পৰা ৰ'দ দিছে।
উম পুৰা ৰত দিছে, গৰম বেছি।
বেছি বেছি অলপমান।
অহো নাই।
অ নেটক থকা জেগাত আহ।
অ নেটৱৰ্ক আছে।
উম মু্ মাতটো পটককে নাহে ন? অ খালো ভাত পানী।
এতিয়া গৈছে ভালকে মাততো?
অ এতিয়া অলপ আহিছে। মা ভাতকে মাতো।
অহ।
তুমি কি কৰি আছা?
এ বহি আছো বাহিৰতে।
হয় নেকি?
উম।
খালা।
অ খালো।
দে আমাৰ ভাল জীৱন নহয় আৰু
কিয়?
হা কি আৰু আমি এতিয়া হাজিৰা কৰি খোৱা মানুহ নহয় জানো। পথাৰত যাব লাগে। বাৰজন মানুহৰ লগত বাৰটা কথা পাতিব লাগে বাৰজন মানুহৰ বাৰটা কাম কৰিব লাগে। আজি যদি এজন মানুহৰ কাম কৰিব যাও কালি আকৌ এজন মানুহৰ কাম কৰিব লগে গৈ নহয় জানো।
আহ
সেইটোৱেইে আৰু
কাম কৰি খালে টো কৰিব লাগিবই পথাৰ কামকাজ। যি ৰ'দ দিছে কি পথাৰ থাকিব।
ৰোৱা পুতিব গলে ভৰি পুৰি লৈ যায়। যদি ভোৰ কৰি। অ যদি ভোৰ কৰিব যায় পুৰা একদম তাপ উঠি থাকে। ঘৰত আহিলে ভৰিবলাক জ্বলি থাকে গৰমৰ দিন ন দি পানীটোবাতো গৰমে থাকে। থাকে যিখিনি বোকা পানী থাকে।
উম গৰম হৈ যায় আজি ৰ'দ দিয়া।
উম গৰম হৈ থাকে থাকিবই নোৱাৰো তাত এনেকে
ইফালে পানী টাপ সিফালে পিঠিত।
পিঠিত তাপ থাকিব পৰা নাযায়। সেই ঠাণ্ডা দিন হলে ভাল আৰু ঠাণ্ডা দিনতদমানে ইটো বেছি ৰ'দতটো ভালকে নোলাই নহয়। এঘাৰটা বাৰটা বজালৈকে। নেক ধৰ ঠাণ্ডা কাপোৰ পিন্ধিয়ে ধৰ কাম কৰিব পৰা যায় পথাৰত।
আহ।
তুমি পথাত কাম নকৰা নেকি নহ্।
মই পথাত নাযাওঁ।
প নোযোৱা নেকি?
ঘৰতে আৰু।
হয় নেকি কি বনালা কি খালা কি কৰিলা।
কি বনালো মানে আপোনাৰ দালি বনালো তাৰপিছত তিতা। কেৰেলা ভাজিলো।
উম।
আকৌ কণীয়ে আলুৱে বনালো।
অ তিতাকে কেনেকে ভজিলা।
কেনেকৈ ভাজিলো মানে মিহি মিহিকে কুটিলো কুটি অলপ নিমখ। মাৰি থৈ দিলো অলপ টাইম।
উম
তেনেকে মানে ধুই কেনে তেতিয়া বনাই দিলো আকৌ।
অ ভালে লাগে চাগে নহয় তেল বেছিকে দি বোলে বনাই খালে। উম।
পিছে কোৱা আৰু হেল্ল' হেল্ল'
ভাল লাগে
হম
আপোনালোকৰ জেগাডোখৰ বোলো ঠাণ্ডা পৰি থাকে।
অ আমাৰ এই দুখৰ জেগা বহুত ঠাণ্ডা মানে এনে গছ গছনি আছে ন মৰে। ডাঙৰ ডাঙৰ গছ আছে এইবিলাক বাঁহৰ গছ আছে সোণাৰৰ গছ আছে। ঔ টেঙা গছ আছে নাৰিকল গছ আছে কদমৰ গছ আছে তামোলৰ গছ। গছ আছে তাৰপিছত জলফাই গছ আছে। আমৰ গছ আছে জামুকৰ গছ আছে। তাৰপিছত আকৌ এয়া ৰজৰফাই ফুলিছেহে লগা নাই। লেচু গছ অ লেচু গছ আছে। আৰু এটা ধৰ এইহিল আমলখি গছ আছে পান গছ আছে। আছে আছে ভালেমান গছ আছে মোৰ ঘৰত। লগাইছো ঠাণ্ডা হৈ থাকে। তেওঁ বহি থাকিলে বহি থাকিবও মন যাব বতাহো আহে তাৰত বিলখন ওচৰতে আছে। বিল আছে।
আহ। আৰু আমাৰ হে যি গৰম ৰাতিপুৱা ওলাই ৰ'দতটো পৰে আৰু আৰু
অ ৰজা ৰদ মানে ঘৰটোত কৰে অলপ জেগাত ধান চান শুকাব কাৰণে সেইখিনি জেগা মুকল হৈ থাকে। এনেই ধৰ পে ভিতৰ ক সোমাই আহিলে ঠাণ্ডা হয় আৰু উম তেনে
উ অ
উ ঠাণ্ডা হৈ থাকিলে ভাল আৰু
অ ঠাণ্ডা হৈ থাকিলে ভাল গৰমৰ কাৰণে গৰমত বেছি গৰম কৰিতো লাভ নাই না
লাভ নাই আপুনি কি বনালে দুপৰীয়া
দপৰীয়া মই বনালো ঢেৰ কিবা কিনি বনালো দিয়া
অ
হেৰিয়ে ভাত কেৰেলা ভূনা বনালো পিয়াঁজ দি পলাই তেল বেছিকে দি উ উম হম তাৰ পিছত আকৌ হেৰি বনালো দালি বনালো দালি বনালো তাৰ পিছত মাছ পোনা বনালো তাৰিত আৰু আলু পিটিকা বনালো এইবিলাক বনাই স কিনে খাই বৈ লৈ লোৱাৰ লগকে হ'লে আৰু এতিয়া টাইম গ'লে আৰু তিনিটা বাজি গ'লে সি খাই গৈ উঠালৈকে
উম
কি কৰিবা গৰমত পাকঘৰত সোমাবও মন নাযায় দেচোন ইমান গৰম উম
সোমাইে থাকিব লাগে
সোমাই থাকিব লাগে খায়ে থাকিব লাগে ধৱটোত ধোৱে থাকিব লাগে মাজাত মাজিয়ে থাকিব লাগে ৰন্ধা খিনিকে অ অলপ পিছত আকৌ সময়াবই লাগিব
সময় হবয়ে।
তাৰ বাহিয়েটো উপায় নাই না, উম উম
গৰমত সোনকালে ৰান্ধি লব লাগে।
হ'লেও সন্ধিয়া সময়ত অলপ ঠাণ্ডা পৰে ন তেতিয়া ৰান্ধিলে ভাল আমাৰ ইয়তে ৰান্ধিব যাওঁতে যাওঁতে সন্ধিয়া সাতটা আঠটা বাজ গৈ। আমি দশটামান বজাত খাই বৈ শুই যাওঁ আৰু।
অ
অ তেনেকুৱাই
গৰমতনো কি বনাব কি খাব মনে নাযায়।
নযায় অহ
সেইটোৱয়ে কথা আৰু পিছে লৰা ছোৱালী ক'ত?
ল'ৰাটো ওলাই গ'ল খেলিব কাৰণে গ'ল হিচাপত
অ হয় নেকি। ডাঙৰ হৈছে চাগে লৰা খেলিব ৰিজাভত যাব পৰা হলে।
ডাঙৰে হৈছে আৰু এ তৃতীয় শ্ৰেণীত পঢ়ি আছে এইবাৰ।
অঁ
এতিয়া পৰীক্ষা হৈ শেষ গৰম বন্ধ পালে।
পালে অ এতিয়াতো বেছিকে খেলিব? উম বেছিকে খেলিব।
দুপৰীয়া মোবাইল চাব। এনেকে থাকে আৰু দিনতটো পাৰ কৰি যায় আও।
আহ
সেইবিলাকে আৰু ল'ৰা ছোৱালীয়ে কি কৰিব আৰু এই গৰম বন্ধত অলপ পঢ়িবও দিবচোন। নপঢ়িলেও নহব না।
টো পঢ়ে তেতিয়া অলপ
আহ সন্ধিয়া কিতাপ ল'ব দিব। আৰু ৰাতিপুৱা অলপ সোনকালে উঠিলে কিতাপ ললে ভাল হব। দুপৰীয়া অলপ শুব দিব লাগে ৰেষ্ট ল'ব দিব লাগে খেলটো খেলি থাকিলে নহ'ব নহয়। গৰম বন্ধ বুলি।
অ এনে দুপৰীয়া শুই গা ধুই লৈ ভাত কেইটামান খাই খাই মেলি তেতিয়া শুই থাকে। হে আৰু
শুই যায় নেকি?
উম
হু শুব লাগে। নুশুলে আকৌ গাটো ভাল নহ'ব নহয় কমজুৰি হৈ যাবগৈ স্কুল লত পঢ়ি শুনি থাকে দিনত এতিয়া যদি দিনত আৰাম নকৰে তেয়া অসুবিধা হ'ব ন।
অ অসুবিধা হয়।
অ সেইটোৱে কথা আৰু এনে তোমাৰ হাজবেণ্ড কত?
মোৰ হাজবেণ্ড ওলাই গ'ল।
ওলাই গ'ল নেকি।
ওলাই গ'ল
কৰে ন কি কাম কৰে?
এ মিস্ত্ৰীয়ে কাম কৰে।
পকা মিস্ত্ৰী। অ পকা মিস্ত্ৰী কৰে।
কিব নোৱাৰে সেইকাৰণে ওলাই গ'ল।
অ কাম কৰিব যোৱা নাই। চাগে অ
এনে এই বাহিৰত নাথাকে নহয়।
নাথাকে।
আৰু ঠিকে আছে এনে ঘৰতে যি দুই এটা কাম কৰি পেলাক শান্তিত থাকিব পৰা সেইখিনিয়ে দিয়ে নহয় জানো
অ সেইখিনিয়ে বহুত আৰু
উম হয় বাকী কোৱা
এতিয়া আপুনি কি কৰি আছে বহি আছে নে
নাই চেঙাত ঘূৰি ফুৰিছো আৰু তোমাৰ লগত কথা পাতি আছো ভাল বে
আহ
সেইটোৱে আৰু কি কৰিবলো। ঠিক আছে নহলে হ'ব ৰাখো পিছত আ অলপ পাম উম। তই আজি নলে কথা পাতিবা নাজানো ইমান জা জা কিমান কথা ক এটা জাত কথা কোৱা। উ কোনটো কথা নাযায় চুন
উম
কাটি দি আছো মোৰ ফালৰ পৰাও কাটা নাযায়।
হেল্ল'।
হেল্ল'।
কাটি দিয়া তুমি।
মই দিছো কটাই যোৱা নাই।